ভাল পাইছে ন হেল্ল'
হেল্ল'
হয় হেল্ল'
হেল্ল'
কি কৰিছে হয় শুনি
হেল্ল' শুনিছেনে?
শুনিছো শুনিছো।
হেল্ল'
হেল্ল' শুনি পাইছোঁ শুনি পাইছ নে?
পাইছো পাইছো কি কৰিছে?
হয় হয়।
মই ঘৰৰ পৰা এনে ওলাই আহিছো। অ এ মই এই বাত ফাললে এনে ওলাই আহিছো মানে
অ পথাৰলৈ নেকি?
নাই নাই আমাৰ ওচৰৰ পথ নে পথাাৰ অলপ যাব লাগে।
অ অ দূৰলে যাব লাগে এই বৰ্তমান। কি কৰি আছে আপুনি? মই বৰ্তমান আছো ইয়াতে। মই ফাৰ্মিঙৰ লগত জড়িত হৈ আছো। কামত লাগি আছো বাৰু বৰ্তমান এ
অ কত এনে ঠাইখিনি কি কৈছে? হেল্ল' হেল্ল' হজাৰ